হেল্ল'।
হেল্ল'।
কি কৰি আছ?
এয়া মই, মই মানে এনেকে ফাৰ্মত লাগি আছোঁ। তই কি কৰি আছ?
এ, ইমান গৰম পৰিছে, তোৰ মই বোলো ফেনখনকে লগাই এতিয়া শুইছোঁ আৰু মানে। কি হ'ল দিনতো বহুত তোৰ মানে কষ্ট হ'ল খেতি পথাৰত লাগি থকা যে।
অ', অ' মানে তহঁতৰ খেতি কৰি আছ ন'?
খেতি পথাৰত লাগি আছোঁ, বাকী তই এতিয়া ফাৰ্মত আছা ন'?
ফাৰ্মতে আছোঁ, মানে মোৰ সেনেকে হে, কিবা বেমাৰ এটা লাগিছে মানে ফাৰ্মত হেই কিবা ম'হে কামুৰিলে হওক বুলি কয় ৰাৱত বুলি কৈছিলে, এনেক চুপাৰভাইজাৰ আহিছিলে তাৰপা তোৰ এনেকে খেত চাই মেলি থাকিবলৈ কৈছে, পানী চানী খোৱাই থাকিবলৈ কৈছে, তেতিয়া বোলে ভাল হৈ থাকিব ত' সেইটো কাৰণে মই এনেকে খেদাই মেলি আছোঁ আৰু ফাৰ্মতে থাকি পেলাই।
ঠিকে আছে, ঠিকে আছে, যত্ন ল' মানে তেতিয়া গুৰুত্বটো সহায় লয় আৰু ম'হ খেদ যদি কমিব আৰু দেচোন।
উম, হুম।
তাকে ভাত পানী খোৱা হ'ল ন' তোৰ?
ভাত পানী খালোঁ বাৰু অ'।
ঠিকে আছে, ঠিকে আছে, মই এই ভাতকেইটা খাই পেলাই মোৰ আকৌ কি হ'ল লগৰ ল'ৰা এজনৰ আলহী আহিছিলে। তাৰপৰা আকৌ সি মোক ক'লে বোলে বলচোন মাংস অকমান আনোগৈ তাৰপিছত গৈ দুই তে মাংস আনিলো, সি বোলে ভাতকেইটা তই আমাৰ ঘৰতে খাবি।
অ', অ'।
মই আকৌ খেতি পথাৰ আছে কাৰণে মই নেখাওঁ বুলি ক'লো, সি আকৌ বৰ জোৰ কৰিলে তাৰপৰা খাই দিলোঁ আৰু তাতে।
অ' কিহেৰে খালি?
এই হাঁহৰ মাংস আনিছিলে, আজি বতৰটো ঠাণ্ডা যে।
উম, উম।
তাৰপৰা সেয়ে খালোঁ, তই কিহে খালি?
মই তোৰ মানে এনেকে আলু গুটি ভাজিলো, তোৰ আলুগুটি লগত তোৰ মানে এনেকে উম, ৰেড চিলি, ছেড চিলি দি পেলাই, পিয়াঁজ চিয়াজ অকমান সৰহকে দি পিনি, তেল চেল অকনমান সৰহকে দি পেলাই ভাজিলো তাৰপা খাইওঁ ভাল লাগিলে, তেনেকে খালোঁ আৰু।
এ, ঠিক আছে, ঠিকে আছে, অ'। আজিৰপৰা বতৰটো ভাল যে এতিয়া খাব পাৰি, মানে তোৰ আগৰ নি নিচিনাকে গৰম হৈ থকাঁহেতেন সেইবিলাক একো খাবলৈ মন নাযায় আৰু ভাতেই।
মানে আজিকালি তোৰ মানে মানুহবিলাকে এনেকে গৰমৰ দিনত পইতা ভাত কিবা কিবি এইবিলাক নোখুৱাই হ'ল, আমাৰ ঘৰত বাৰু খালোঁ বাৰু দেই। এ, কালি খালোঁ, কালি গৰমটো বেছি আছিলে যে কালি তোৰ পঁইতা ভাত খালোঁ অ', অ' তেনেকে মানে খোৱা হ'ল পঁইতা ভাত তোৰ আকৌ এনেকে গৰৈ মাছৰটো এনেকে হেৰি আছিলে পুৰা মানে এনেকে উ, মানে ফুৰি অ' পুৰিবেলাই তোৰ মানে কি পিটিকা বনোৱা হ'ল, ববাই ধৰি আনিছিলে গৰৈ মাছ।
অ'।
উম, তাৰপা পুৰিকেইটা এনেকে পিটিকা বনালে তাৰাপা তেনেকে খালোঁ আৰু।
এ, সিহঁতে খাই থাকিব লাগে মানে কি হয় তোৰ গৰমটো যিহেতু তেনেকে পৰিছে
ত' তেনেকে খাই থাকিলে স্বাস্থ্যৰ পক্ষেও ভাল। বাকী তই অকণমান পোৱালিৰপৰা আঁতৰলে আহচোন, পোৱালিৰ মাতটো বৰ বেছিকে আহি আছে মানে।
অ', অ' ৰ' তেতিয়া মই সেই মানে এনেকে পোৱালিটো মানে এনেকে চুপাৰ ভাইজে এনেকে খে থিকিবলৈ বোলে যে সেইটো কাৰণে মই খেদি আছিলোঁ, ৰবা মই অকণমাণ
বুজি পাইছোঁ।
উম, উম, বাকী তই এতিয়া আৰু কি শুবলৈ লৈছ নে কি? অ', ঘৰত ভাল ভাল।
ফেনখন লগাই
অ', অ'।
ইমান কম হাৱা।
এ তোৰ মানে আজিকালি যিটো হৈছে ন তই এতিয়া গছ গছ অ', অ', মানে তোৰ এতিয়া গছ গছনিবিলাক নাইকিয়া হ'ল যে তোৰ এইটো কাৰণে মানে তোৰ ফেন মানে তোৰ ফেনৰ মানে কেপাচিটৰ সলালেও মানে তোৰ এনেকুৱা হাৱাটো আৰু আগৰ দিনতো মানে তোৰ যেনেকে ফেন চেন নলগালেও যিটো হাৱা মাৰি থাকে ন আজিকালিতো সেইটোবিলাক হাৱা মানে নমৰাই হ'ল মানে তেনেকুৱা হৈ গ'লে গ'লগে মানে হেৰিটো। উম, উম। অ', অ'।
অ', তোৰ মানে এতিয়া গছ গছনি নাইকিয়া হ'ল যে গোলকীয়া উষ্ণতো উষ্ণ উষ্ণতাটো বাঢ়ি গ'ল। তোৰ বাঢ়ি যোৱাৰ কাৰণে গৰমতটো মানে আমাৰ উম, মানে তোৰ গৰমটো মানে বহুতেই বেছি পৰিছে তোৰ মানে গৰমটো মানে থাকিব নোৱাৰা গৰম হৈ গৈছে। গোলকীয় উষ্ণতাটো বাঢ়িছে লগতেটো গৰম এইবিলাকতো মানুহৰ জহত
তাৰ ফলতেটো গোলকীয় উত্তাপটো বৃদ্ধি হৈছে। হেল্ল'।